লৌ এইয়া আ এইয়া এনেই ভাত, পানী খাই প, অ তাৰ পিছত, বিচনাতে কিনো কম আৰু বাকী ভাত পানী খালা।
অ মই খালো।
অহ
অ খালো খালো মই এতিয়া ভাত খাই পেলাই বাচন বৰ্তন কেইটা ধুই, কাপোৰ কানি কেইটা ধুই পেলাই এতিয়া ৰ'দত দি। এতিয়া আজৰি সময়তে অকমান মানে ফোনটোকে চাব বিচাৰিছো আৰু চফোনটো চাই আছ তেনেকুৱাকে তোমাৰ কলটো আহিলে। কেনেকে কল এটা কৰিম বুলি ভাবিলো।
সেইটোৱে।
ঘৰত ভালেই সকলোৱে।
ভালে ভালেই ভালেই সেয়া ভালেই বাৰু এইয়া‌ আৰ, মানে ভাত পানী খাই কৰি পিছে অকলে সেয়া আৰু অকমান বিচনাতে, পৰিছোঁ আও কিমাননো আৰু কামকে কৰি থাকিম এলা লাগিছে আৰু কৰিবলৈ তাপিছ মই বোলো বিচনাতে অকম পয়োংগয়া এনেকে বুলি বিছনাখনত পৰিছোঁ তেনেকুৱাতে ফোন কৰিছা।
তাকে ক'লৈকো যোৱা নাই নেকি ফুৰিবলে।
ফুৰিবলৈ যোৱা নাই এই যামহে এ বা হেৰি। ওঠৰ ঊনৈশ তাৰিখ মানলৈ যাম আৰু ফুৰিবলৈ ভাবিছো কি হয় গৈ এতিয়া। যদি বতৰ চত সেইটোয়ে সেইটোৱে যদি ধৰ হেৰি হয় আৰু বতৰ চতৰ ভাল হয়, তেনেকা একো নাথাক কে তেতিয়া যাম বুলি ভাবিছোঁ, ক এনেই বোলো আকৌ কিমানো ঘৰতে থাকিম, এপাক ফুৰি আহোংগৈ আৰু সেইটো বুলি ভাবি আছো আৰু কি হয় গৈ
অঁহ। তাকে সপৰিয়াল গোটেই যাকে যোৱা হ'ব চাগৈ আৰু লগত কোনোবা যাব চাগৈ ন?
সেইটোৱে আমাৰ দুটা ফেমিলি যাম আৰু এটা যাব, আমি যাম, এনেকে যাম দুটা ফেমিলি যাম আৰু। মিলি পেলাই।
আমি এতিয়া ভাবিছোঁ শ্বিলং, চেৰাপুঞ্জী এনেকে চ পামগৈ বুলি ভাবিছোঁ এতিয়া।
অঁ, থকাকে যাবা?
থকাকে যাব লাগিব কাৰণ, কিয়' তাত ধৰ এদিনতে ঘূৰি আহিব নোৱাৰিতো, অহ কৌ দেয়চোন ইমানে দূৰত আৰু কিত'নো ঘূৰি আহিব পাৰিম। এনেকে প্ৰথম দিনাখন গৈ কৈ ধৰ, দ্বিতীয় দিনাখন চাই কৰি এনেকে গুচি আহিব লাগ লাগিব।
তাকে তিনিদিনমান হ'ব আৰু।
যি লাগে আৰু টো, সেই
তিকেতো দোনাৰো মানে কি ইমান ইমান টকা খৰচ কৰি পেলাই যোৱা হয় ন?
আহিব লাগিব আৰু দুই তিনদিন।
অঁ তাকে তো, ইমান টকা খৰচ কৰি পেলাই যোৱা হয়, তেতিয়া ভালকে চাই আহিবই লাগ এয়া আৰু। নহ'লেতো বাৰু তোমাৰ তই ইমান আকৌতো বাৰে বাৰেতো যাবলৈ নহয়। হেলৌ! হেলৌ।
লাগিব সেইটোৱে
বাৰে বাৰেতো যোৱাতটো নহয়েই। তাকে সেইকাৰণে উম যি যত জেগাত যোৱা হয় মানে তাত তিনি-চাৰি দিন থাক কি পেলাই চাইহি, শুনি আছা? হেল্ল'!
টো বাৰে বাৰে এবিলাক আৰু শুনি আছো, হেনো মই শুনি আছো।
শুনি আছোঁ, অঁ শুনি আছোঁ কোৱা! কোৱা?
মানে কি আৰু সেয়া মানে আৰু ধৰ, গ'লে ধৰ পইচা-পাতি খৰচ হয়, সেইকাণে বা দেঠাই হত ভাল আৰু বা তিনিবাৰ গৈ থাকিব আৰু নোৱাৰি আৰু পইচা-পাতি কথা আছে দেচোন।
বাৰে বাৰে আৰু ইমান পইচাটো আও দি থাকিম মানে কৈ
তাকে শ্বিলঙত যালেতো ঠাণ্ডাও পৰিব ন, ঠাণ্ডাৰ কাপোৰ কানিটো লৈ যাব লাগি আৰু এতিয়া বেগ এনেকে বেগ বেদিঙ পত ট'টো লৈ যাব লাগিব নে, লজাত থকা হব?
উম তাকে, লগত লগতে থাকিব অ' আৰু হেৰি' এইটো কি বেডিং পট্ৰ লৈ যাব লাগিব আৰু ঠাণ্ডা তাত অলপ ঠাণ্ডাতো, আমাৰ ইয়াত গৰম যে, তাত আকৌ ঠাণ্ডা ঠাণ্ডা লাগিব নহয়। সেইটো কাৰণে তাৰমানে গৰম চলা নিব লাগিব, কিন্তু মানে ইমান হেভি নহয় আৰু। অকমান ধৰ নৰ্মেল।
অ নাইটচে, নাইট হিচাপে নিব লাগিবই, কাৰণ কাপোৰ কানি নিব লাগিব লগত। এনেওত কাপোৰ কানি নিব লাগিবই। তাৰপিছত লাইট এটা, জেকেট এটা লৈ গ'লে ধৰ' ঠাণ্ডাটো হ'লে তেতিয়া তাত পিন্ধিবলৈ তেতিয়া অসুবিধা নহয়। নহ'লে যদি আকৌ বেমাৰ আজাৰ হৈ গ'লে তাতে আকৌ দিগদাৰ হৈ যাব। তাত'তে তেতন পানী'ত পানীটোও ঠাণ্ডা হ'ব। আগতে যে এলাৰ্জি-চেলাৰ্জি থাকিলে মানুহতো আৰু প্ৰব্লেম। ফুৰা চকা, কাৰণে যাৰ যাৰ মানুহ এলাৰ্জি আছে সেই মানুহে মানে ফুৰা চুকা কৰিবলৈ টানেই।
তানেই এলাৰ্জিটো আছে আৰু তাতে চৰ্দি তৰ্দি লাগি থাকিলে এনেকে ধৰ। গা চা ভাল নালাগিলে। তাততো অকণমান দিগদাৰিয় লগাব সেইটো কাৰণে ভালকৈ মানে আৰু লৈ যাব লাগিব আৰু যোৱাচোন যা, আম যেতিয়া আকৌ পেটৰ অসুখৰ পিছ, কিবা কিবি এইবিলাক ধৰ লৈ যাব লাগিব আৰু দূৰলৈ যোৱা কথা, কাণ কোনো আৰু মানে কি যোন বাহিৰত গলে বেছি এইবিলাক মানে। ফাষ্ট ফুড,
খোৱাতটো মানে দিগদাএ খাবই নালাগে।
মানে নিজ নৰ্মেল খানা খিনিয়ে খাই কিবাহে ম
তাকে ফাষ্ট ফাষ্টফুডতো। খালে মানুহৰ বেমাৰেই হয় আৰু আজিকালি যিহে ফাষ্টফুড খাই লৈ পেলাই মানুহৰ যিয়ে, অসুবিধা মানে বেমাৰ হৈছে। সেইবিলাক মানুহে খাবই নালাগে বিশেষকৈতো আৰু উম মানে সেই বাহী বস্তু, থৈ দিয়ে ন সেই বাঢ়ি বস্তুৰ কাৰণে। সিহঁতৰ এতিয়া কাষ্টমাৰে কাষ্টমাৰেটোও নাজানে যে, এইটো কালিয়ে বস্তু নে আজিয়ে বস্তু কাৰণ তেওঁলোকেটো আৰু খাবলৈহে বিচাৰে। কেনেকোৱা দোকানীজনে নিজে জানিব লাগে কাৰন যিটো গৰম পৰিছে সেই গৰমত। এতিয়া বস্তুবিলাক এতিয়া বাঢ়ি বস্তু দিবই নালাগে গোটেইখিনি। উ পেলাই দিব লাগে যিখিনি থাকে সেইখিনি পেলাই দিব লাগে কাৰণ মানুহৰ অপকাৰ হয়। তাৰপ খেহোৱা খাই দিলে আৰু খোৱাৰ পিছতে। তে ডক্তৰ ওচৰলৈ দৌ মাৰিব লাগিব।
উম সেই হোটেলৰ এইবিলাক খানা মানে পতকতে খোৱাতটো বেই, আৰু মানে আমি ইমান খাই নাথাকোঁ ন যোনে ধৰক খাই থাকে বেছি বাহিৰত। খানা সিহঁতৰ একো নকৰে। কিন্তু মানে আমি ইমান হোটেলত খানা নাখাওঁ ধৰচোন বছৰকৰ মূৰত এদিন। কেতিয়াবা ছমাহৰ মূৰত এদিন তেনেকৈ খালে আমাৰ মানুহৰ বেছি। একে খাই থাকিলে অপকাৰ কৰি দিব আমি এদিন ধৰক, খাব পাৰিম এদিন দুদিন এনেকৈ খাব মানে কি আৰু ধৰ দুসাঁজ বা এসাঁজ এনেকৈ খাব পাৰিম। কিন্তু গোটেই যদি সেইবিলাক খানা খাবলৈ যায় সেইবিলাক যিচ তিজ খানা বনাই দিব সেইবিলাক। খানা খাই লৈ আমাৰ মানুহৰ পেটৰ অসুখহে হ'ব সেইটো কাৰণে তাৰমানে নোখোৱাই ভাল আৰু
তাকে তে এইবিলাক বস্তু কি আৰু ধৰ অম এতিয়া এনেওতো হোটেলত হোটেলত ক'ত এতিয়া ফিছ মাল পাব কাৰণ হোটেলত ঘৰত এতিয়া আমি ধৰ ডেইলি বনাই ডেইলি খাওঁ। হোটেলতো ডেইলি বনোৱা ডেইলি নাথাকে, নোখায় নথয়েই আৰু তেওঁলোকেতো কালি বস্তুটো আজিও বনাই দিব পাৰে বা কাৰ পৰহি বস্তু টো বনাই থয় ফ্ৰিজত থোৱা বস্তু সেনেকে বনাই কয়ে দিয়ে কাৰণ সিহঁতেটো নষ্ট নকৰে। কিয় নষ্ট নকৰে কাৰণে সিহঁতৰ লোকচান হয় সেইকাৰণে তেওঁলোকে কি কৰে। বাহি বস্তুখিনি তেনেকে গৰম কৰি পেলাই দি দিয়ে। কিন্তু আমাৰ মানুহে এইটো খাই দিয়ে খাই দিয়াৰ ফলত কি হয় বেমাৰ। সেই কাৰণে মানুহে এতিয়া নানা ৰকমৰ বেমাৰ হবলৈ ধৰিছে। সেই গতিকে মানে কি হয় এতিয়া ক'বলৈ ফুৰিবলৈ গ'লে আচলতে নিজেই বনোৱা কৰা ব্যৱস্থাটো কৰিব লাগে তেতিয়া মানে কি হয় বেমাৰ- আজাৰ নহয় এতিয়া মানুহে এইটো এটা প্ৰব্লেম হয় ন নিজেই গোটেইখিনি বস্তু লৈ যাব লাগিব গেছৰ পৰা ধৰি চচপেনৰ পা ধৰি কুকাৰ পৰা ধৰি আৰু সেইখিনি ইমান নিয়াতো সম্ভৱ নহয় গতিকে এতিয়া মানে, তেনেকে খাবলগীয়া হয় উপায় নাই আৰু কি কৰিব এতিয়া।
সেই
খোৱা ব্যৱস্থাটো তাতে কৰিব লাগিব আৰু
সেইটো কাৰণে মানে হেৰি কৰি ল'ব লাগিব, নহ'লে নহ'ব। নে এনেকে হ'লে ধৰ হেৰি হ'ব আৰু। সেইটো কাৰণে মানে হোটেলৰ খানা আমি নাখাওঁ বুলিয়ে ভাবিছোঁ বাৰু, আমি ভাবিছোঁ আৰু হেৰি কৰি আমি ইয়াত তাতে ধৰক খানা - চানা কিবা কেইটামান আমি লৈ যাম বস্তু বাহনি, এনেকে ব বস্তু বাহিনি লৈ গৈ পেলাই তাত ধৰ আমি মিলি পেলাই আৰু
উ
সৰু চিলিণ্ডাৰটো আজিকালি কিনিবলৈ পাই নহয় এয়া পাঁচ লিটাৰ, সাত লিটাৰ এইবিলাক ভৰাই ল'ব পাৰি। তাতে অকমান গেছ ভৰাই লম বুলি ভাবিছো আৰু গেছ অলপ ভৰাই কৰি লৈ তাতে ধুনীয়াকে মানে হেৰি কৰি যাম বুলি ভাবিছো আৰু কিবা - কিবি কেইটামান তাতে বনাই কৰি খাই দিম। মাৰো, তেনেক মা খালে ধৰ ইমান হেৰি নালাগে যদি ইয়াতে বহুত ব সেইটোৱেই তেনে কে ধৰ বেছি ইমান আৰু আমি ধৰ ইয়াৰ পৰাই অলপ বজাৰ কৰি লৈ গুচি যাম চাউল - পাত, দালি -চালি, আমিতো বেছি ম
অ 'তাতো আকৌ
মানুহ নহয় ছটা মানুহে চাউলপাত এনেকে দালি কেইটামান এনেকে লৈ যাম ধৰ, লৈ পেলাই তাত আৰু তাত সেইটোৱে। তাত ধৰা বস্তু বাহনিৰ দাম কিমান ধৰা আমি অ'
নহয় মই গম পাইছো মানে কি শ্বিলংৰ সেইটো চাইডত সেই আপোনাৰ ছাইডত মানে বস্তুৰ দাম বস্তুবোৰ দাম বেছিয়ে গতিকে ঘৰৰ পৰা মানে কি হব এনেকে বে লৈ গৈ যোৱাতকে। এইটো ভাল চাউল দালি এনেকে আলু চালু এনেকে লৈ যাব লাগে। সেইটোয়ে মানে ফুৰিবলৈ গ'লে মানে বস্তু খিনি এনেকে। ধৰা অলপ লৈয়ে যাব লাগে তেতিয়া মানে ৰেহাই। সহায়তো হয় আৰু আমি ইমান আৰু উপাৰ্জনকা থকা মানুহ নহয়। সেইটো নহয় সেইকাৰণে ৰেহাইতটো হোৱাটো বিচাৰো হয় নে নহয় কাৰণ ৰেহাই হলেহে মানুহৰ ধৰক কিবা এটা। কৰিব আৰু কৰ'বাত চাব যাবলৈ মন যাব। আৰু তাৰউপৰি এনেকে খোৱা খা এতিয়া ফুৰিবলৈ গ'লে কিবা এটা খাবলৈও মন যাব। দেখিলে খাওঁ খাওঁ লাগিব বা কি বস্তু কি অকণমান টেষ্ট কৰি চাওঁচো
সেইটোয়েইটো আৰু মানে এইটোৱে মানে এইবিলাক মানে বেছি নাখাই নকৰি তাতে ধৰ জেগাখিনি চাই অহাহে ভাল হ'ব মানে এইবিলাক বেছি খানা - চানা বাহিৰৰ খোৱাতকৈ বেছি মানে বাহিৰৰ খানা - চানা খাব নালাগে এইবিলাক খাই ল'লে পিছত মানে পেটৰ অসুখ হব নহয় এইবিলাক।
সেইবিলাকতো হয়েই। বিশেষকৈ পানীতটো নিব লাগে কাৰণ পানীটো পানীটোয়ে।
পানী ল'ব লাগিব পানী লৈ
অ' পানীটোয়ে নিব লাগে কাৰণ পানীটোয়ে মেইন অ' পানী কাৰণ পানীটো মেইন পানীটো বেলেগ য'তে জৰে তৰে পানী খাব নোৱাৰে। গতিকে পানীতো বেলেগ পানীটো খাবলৈতো মানুহে নোৱাৰে ন সেইটো কাৰণে মিনাৰেল বটল। দিবই লাগিব আবতৰত বিশেষকৈ পানীতো আৰু মানুহে অইন নাখায়। নাখালেও তুমি থাকিব পাৰিবা। পানীতো নাথাকিলে মানে একো কামেই নহয় পানীয়ে। গতিকে জলৈকে নোযোৱা কিয় পানীৰ বটল এটা লগত লৈয়ে যাবই লাগিবই। এতিয়া টাউনলৈকে যোৱা হয় টাউনলৈ গ'লেওতো আমি পানী বটলটো লৈয়ে যাওঁ। পানীতে আমি বাহিৰা পানীটো খাব নোৱাৰো যেতিয়াই তেতিয়াই সেই গতিকে। এইয়া নিজৰ স্বাস্থ্যৰ প্ৰতি মানে নিজেই কৰিব লাগিব আৰু কাৰণ ণ দূৰলৈ যোৱা যেতিয়া। সদায় স্বাস্থ্যতটো ভালে ৰাখিবলৈ হ'লেতো সকলোখিনি যোগাৰ নিজেই কৰি নিব, কৰিব লাগিব তেতিয়াহে আকৌ ফুৰা চকাতো কৰিব পাৰি। তাকে তেতিয়াহে ফুৰা চকাটো কৰিব পাৰিব। নহলে নেক দিগদাৰ হ'ব তোন আৰু ভাল দূৰত গৈ, ভালো লাগে ন ফেমিলিৰ লগত এনেকে ধৰা দুটা ফেমিলি গ'লে ভালো লাগে। আৰু তাত অলপ ফূৰ্তি ফাৰ্তাও কৰা হয়।
কিবা এটা ভাল লাগে মানে ধৰ কিবা এটা হেৰি হয় আৰু আমাৰ এতিয়া ধৰ, হেৰি নহ'লে ভাল নালাগে সেইটো কাৰণে মানে গ'লে কৰিলে তেনেকৈ চব মিলি কৰি গ'লে। কৰিলে ভাল লাগে এটা মানে আৰু অকলে অকলে ফুৰি পেলাই ভাল নালাগে নহয়।
অ নালাগে তুমি অকলে কলে ফুৰি কাৰণ, লগত এতিয়া কথা বতা পাতিবলৈ এতিয়া তিনিটা মানুহ ঘৰখনৰ পৰা তিনটা বা চাৰিটা মানুহে যাওঁ কিন্তু, কি কথা পাতিব কিন্তু বেলেগ ফেমিলি। লগত গ'লে তেতিয়া ধৰ অকণ মনৰ কথা আলোচনা কৰিবলৈকো অকণ বহি ওলাই সোমাই, আৰু দুজনী মাইকী মানুহ একেলগে ওলাই গ'লে অকণ ভালো লাগে সময়তো, তাৰমানে লগ পুটিব নোৱাৰে অকমান গতিকে ম কিমান দুজন অকণ ওলাই গলেও ভাল লাগিব ফুৰিও ভাল লাগিব। সেই আৰু মানে আৰু সেইবিলাক জেগাত গলে মানে লগত মানুহ, যাব লাগে।
লাগে লাগে। অকলে অকলে গৈ ভাল নালাগে মানুহ অলপ দুটামান মানুহ হ'লে ভাল লাগে তেতি মানে চবেই মিলি। পেলাই গ'লে কথা বতৰা পাতি বা হেৰি কৰি তেনেকে ভাল লাগে কিন্তু, অকলে অকলে গৈ এনেকৈ ভাল নালাগে।
সেইটোৱেতো মানে সেইটোৱে মেইন আৰু সেই মই ফুৰিবলৈতো মন চবৰে যায়। কিন্তু কি কৰিবা চবৰে বা মানে কি বাজেটৰ ওপৰত কথা ন। বাজেটটো মিলিলে মানুহেতটো আৰু ফুৰিবলৈ কোনে নাই চবৰে চাবলৈ মন যায়। এতিয়া সাগৰ চাবলৈ মন যায় সাগৰত বহি পেলাই ধৰা অকনমান ফূ্তি কৰিবলৈ মন যায় এনজয় কৰিব মন যায়, কিন্তু সেইটো সুবিধাটো চবেই নাপায়। পায় ন সেইটো কাৰণে ধৰ আৰু কিছুমানে ধ তেনেকেই থাকি যায় সময়, কিছুমান এতিয়া গৰম বন্ধ এতিয়া গৰম বন্ধত অকণ ফুৰিবলৈ মন যায়। কিন্তু এতিয়া সময় নিমি আকৌ চো বাজেটৰ ওপৰত ক'ত কথা।